হয় অ' খবৰ ভালনে?
খবৰ ভাল ৰ'ব, আপোনাৰ?
অ' বাকী খোৱা বোৱা কৰিলে?
অ' খোৱা বোৱা কৰা নাই ৰ'ব। মানে
হয় অ' কিহে বনাব বা আজি?
আজি আপোনাৰ কি বনোৱা যায় ভাবিছো। নিৰামিষে খাওঁ নেকি কণী আৰু আপোনাৰ সেনেকে
ঠিকে আছে, ঠিকে আছে।
অ' আপুনি খালে নেকি ভাত?
মই বৰ্তমান লকে খোৱা নাই খাম আৰু ভাবিছো। অলপ দেৰিকে উম বাকী আপুনি?
মই আপোনাৰ এই গীটাৰখন ওলাই কিনে আপোনাৰ গীটাৰখনন এনে বজাই আছিলো আৰু মনটো ভাল লাগিবৰ কাৰণে।
আপুনি গিটাৰ বজাই ভাল পায়!
অ' অকনমান ভাল লাগে। মানে কিবা এটা মিউজিকেল ইন্ৰুমেন্ট বুজাই। আপোনাৰ মাজে সময়ে সেইকাৰণে আপোনাৰ গীটাৰখনকে ওলাই লওঁ আৰু
আছে হয় বাৰু আপুনি গিটাৰ বজাই মানে নিয়ম নিয়মত নিয়মিত ভাৱে বজাই নে নে কেতিয়াবা কেতিয়াবা এনেই গুণ গুণোৱা যায়। উ
যেতিয়া মই কামৰ পৰা আহিব পা তেতিয়া নিয়মিত ভাৱে হৈছে কাৰণ মানে গীতাপখন আহ মানে এতিয়া মোৰ মানে অকলে থকা যায় যিহেতু ন গতিকে গিটাৰখনো মানে এতিয়া মানে সঁহাৰি নিচিনা হৈছে মানে। চ' যেতিয়া সময় পোৱা তেতিয়া এই মানে নিয়মিততে হয় আৰু কবলৈ গ'লে এই কথাত।
উম ঠিকে কৈছে! ঠিকে কৈছে অঁ। তাৰ ভাল লাগে ন মানে যিটো এটা ধনী আহে। ইমান এটা কাণত এটা। এটা মানে একদম বহুত এটা মনোমোহা এটা স্পন্দন দি যায় মানে স। বহুত মনোমোহা লাগে মোৰ কিয় নাজানো মই গীতাৰ মাহ ধৰিলেে মানে আহ কিবা ভাল। ভাল লাগে মানে বাৰ যেন চাব মন যায় যেন কেনেকে আহিছে ধনীবোৰ মানে এ প্ৰতিটো গানৰ লগত যেতিয়া গিটাৰ ষ্টাৰ্টিং কৰে বা শেষ কৰে বা বজাই থাকে। যিটো এটা মানে ভাৱ আহে বহুত ভাল লাগে মোৰ ভাগৰ। আপুনি যিহেতু বজাই আপুনিতো চাগে আৰু সেইটো ফিলো কৰিব পাৰে চাগে নহয় জানো।
হয় নিশ্চয়।
উম।
হাঁ।
অলপ জানিব পাৰিম নেকি আপোনাৰ পৰা অঁ। মানে অঁ জানিব পাৰিম নেকি আপোনাৰ পৰা যে কি! গীটাৰ খন বজালে কেনেকুৱা লাগে মানে ভাৱধাৰাবোৰ যিহেতু মই নবজাওঁ কিন্তু আপুনি বজাই যিহেতু
হয়, হয়, হয়, হয়, হয়, হয় আপোনাৰ মই যদি কওঁ আপোনাৰ ভাল লাগিলে আপোনাৰ মুখত কথাখিনি শুনি
হয়।
তৰ প্ৰতি সংগীতৰ বা আপোনাৰ যে এটা ৰাপ আছে বা আপোনাৰ যে শুনি।
হয়।
ভাল লাগিলে এই ক্ষেত্ৰত মানে মই যেতিয়া বজাওঁ বা। হয় কেনেকুৱা হয়। এটি অঁ। মোৰ মানে সৰুৰ পৰা ইচ্ছা আছে নেকি এটা শা মানে মিউজিকেল ইনষ্টুমেণ্ট। গানৰ লগত। জড়িত নহয় যদিও কিবা এটা শিকাৰ ইচ্ছা আছিল গতিকে শিকিব যেতিয়া ললো। প্ৰথম দিনা হয়তো অকমান সি হৈছিলে কিন্তু যেতিয়াৰ পৰা মানে ভালকে সি বজাব জনা হ'ল। এতিয়াও মানে শিকি আছোঁ গতিকে বজাব। ভালে লাগে আপোনাৰ মানে কাৰণ মানে আগতে মিউজিক বোলা বস্তুতটো বা সংগত বোলা বস্তুটো বা একো বুজি পোৱা নাছিলে কিন্তু গী তাখন বজোৱাৰ পৰা মানে অঁ গানৰ যেন কিবা এটা যে আছে গানত বজাওতে সেই বস্তুটো মানে অনুভৱ কৰো মানে যে সচে মিউজিক বুলা বস্তু অলপ মিউজিকেল ইনষ্ট্ৰুমেণ্টৰ পৰা যিটো আৱাজ ওলায় দেন যদি ভালকৈ বজোৱা যায় ন।
হয়, হয়, হয়।
বহুত মানে আপোনাক মানে যেন কৰবাত লৈ লৈ যাব প যায় যেন আপুনি বজাই থকা মানুহতে গম পাই হয়তো শুনি থকা খিনিটো টো ভালে আৰু আপুনি ক'লে বা কিছুমান গানত। যেতিয়া আৰম্ভণি বা গোটেই গানটো যেতিয়া গীটাৰত ৰেকৰ্ড। কৰা হয় যদি গানটো সেনেকুৱা হয় গীটাৰ বেষ্ট চং হয় যদি। এতিয়া মানে শুনি মানে যথেষ্ট ভাল লাগে মানে সেই গানটো। আৰু গীটাৰৰ মানে সেই যাদুটো আছে মানে
উম আছে আছে আছে নিশ্চয় আছে মানে অঁ ক'ব গ'লে গীটাৰ মানে মিউজিক ইনষ্টুমেণ্টতৰ মানে মানে অঁ মানে নহ'লে নোহোৱা আৰু ক'ব পাৰি ন উম সেইটোৱে বহুত ত যোনে সৃষ্টি কৰিছে কিন্তু মানিবলগীয়া দেই!
হয় হয় হয় চবতকে হয়।
হয় ক‌ওক।
সকলোকে ধুনীয়া আৰু আৰু সকলে ভাল।
হয়।
আপোনাৰ ভাল গীতাৰ কিনক।
হয় হয় হয়, ঠিকেই কৈছে ঠিকেই কৈছে উম।
বাকী আপুনি গীতাৰ বিষয়ে কিবা জানিব। নেকি, ধৰি লওক কেনেকে আমি সেই কেনেকুৱা থাক কেনেকুৱা। অ মোক যদি। জানিব খুজিলে আপুনি হেল্ল'। হেল্ল'।